অ',
অ', কি কৰি আছো?
আছো ৰ'বা এই ভাত পানী খাই উঠিলো। বহি আছোঁ আৰু ঘৰতে এতিয়া। ইমান গৰম পৰিছে আজি অ, ঘৰতে বহুত গৰম পৰিছে দেই।
অ', গৰম বহুত।
অ', কি কৰি আছা?
হেল্ল' অ', শুনিছানে, কি কি খালা ভাতৰ লগত কি খালা?
অ', এই আজি মানে কি হৈছে দালি আৰু কঁঠাল গুটি এনেকে দিছিলে কঁঠাল গুটি কেইটামান বইল দিছিলে এনেকে দালিতে আৰু ভাত কেৰেলা ভাজি খাইছো দিয়া।
অ', আজি কঁঠাল গুটি ময়ো খালো, এতিয়া মানে কঁঠাল গুটিৰ বতৰ ন' কঁঠাল খোৱা আৰু ধেৰ কঁঠাল গুটি হৈছে, কঁঠাল কঁঠাল ঘৰতে আছে নহয় বহুত কে টা কঁঠাল খালো মানে, কঁঠাল যিমান খাওঁ, কঁঠালৰ গুটিও সিমানে ওলায়।
অ', মানে ওলাই আমাৰো আছে ঘৰতে আছে কঁঠাল ডাঙৰ ডাঙৰ কঁঠাল বিলাক মানে গুট বিলাক ভাল আৰু তাকে খাই দেই। আৰু সেই দুপৰীয়াকে সেইয়া নদীৰ পাৰত চাকিব এনেকে আৰু মাছ মাৰিব গৈ অ, মাছ মাৰিব গৈছে আনিব এতিয়া।
গৰমত নদীৰ কাষত থাকিলে ভাল লাগে বতাহতো মাৰি থাকে নহয়।
বতাহ মাৰি থাকে যে
উম,
আৰু কিমান ফেনৰ বতাহ লবা, এইবিলাক ফেনৰ বতাহ লৈ লৈ চুলিবিলাক কিবা পকিছেহে একেবাৰে।
অ', হয়ে নেচাৰ নেচাৰৰ ভাল লাগে প্ৰকৃতি
অ', নেচাৰো ভাল, ভাল লাগে অ, ৰাতিপুৱা সোনকালে উঠিলা নে?
অ', সোনকালে উঠিলো খোজ কঢ়িব গলো। তাৰপিছত আৰু পথাৰ পথাৰো গলো এবাৰ আৰু অনেক চাবৰ কাৰণে সেই আৰু।
অ', কাম লগাইছা নে পথাৰত?
অ', কাম কৰি আছে পুৰা কৰি আছে, যাব লগা হয় চাবৰ কাৰণে।
অ', ঠিকে আছে দিয়া। হেল্ল'। শুনা পাই আছা?
অ', আমাৰো সেই পথাৰৰ কাম চলি আছে, অ'।
অ', অ', অ', অ', পাইছো ক
অ', ৰোৱনী বিলাকে ৰোৱা, ৰোৱা ৰোৱা কৰি আছে। অহ। গৈ পেলাই চাই আহিলো আৰু, বৰা চাউল কেইটামানৰ চাহ সেনেকে দি থৈ আহিলো। গাখীৰ চাহদি, খাই পেলাই অলপ, খাব দিলে খাই পেলাই কাম কামবিলাক কৰি থাকে ন', উম, বাকি? আৰু কাপোৰ চাপোৰ লগাইছা নেকি? অ', মাৰিছে মাছ।
কাপোৰ, কাপোৰ মই লগোৱা নাই, এইবাৰ কাপোৰ মানে এই কাষৰেই বৌ এজনীক লগাব দিছো। মই মানে ভৰি চৰি অলপ বিষ হৈ আছে। লগাব নোৱাৰিলো, মানে সেয়াই আৰু, আৰু খেতি পথাৰো গৈ থাকো। এ অলপ গা চা ভাল নহয়, সেইকাৰণে আৰু মানে কাম অ', কলে নালাগে, এইবোৰ কৰিব আৰু। এই কাষৰে বৌজনীক দি ববৰ কাৰণে, মেখেলা চজৰ এনেকুৱা। গামোচাওঁ দিছোঁ উম।
গামোচা, গামোচাবিলাক বব দিব লাগে, তেতিয়া বছৰৰ কাৰণে ৰৈ যায় মানে, ঘৰতে বলেও ভাল। নাম আজিকালি।
তাকে ত' কিনিবা মতো বোৱাৰ নিচিনাটো নহয় ন, যিমান যেই তেনেকে ডুপ্লিকেটো আহে নহয়। ধৰিবই নোৱাৰি, বোৱা হয় নে, ডুপ্লিকেট হয় নে?
অ', অ'।
মেচিন মেথে হয় আৰু বেছিভাগ।
অহ।
বোৱা কাপোৰৰ নিচিনা হ'ব নোৱাৰেতো।
নোৱাৰেতো।
তাকেই ল'ৰা ছোৱালীটো চাব মেদি আহিলে, গৰমৰ বন্ধ এতিয়া আৰু।
অ', গৰমৰ বন্ধ আজিতো হেৰি হৈছে ন, ত্ৰিশ তাৰিখ হল, তোমাৰ হৈছে নে?
অ', হা? বুজা নাই, অ', স্কুলত স্কুলত গৈছে, আজি আৰু আহিব, অলপ সোনকালে হ'লে ভাত খাব আহি, সেই ভাত চাত বনাই, বনালো আজৰি হ'লো আৰু। আজি আৰু সোনকালে ছুটি হ'ব চাগে, কাৰণ এই গৰমৰ বন্ধৰ লাষ্ট কাই পৰা অ', কাইলৈৰ পৰা গৰমৰ বন্ধ।
অ', এতিয়া লৰা, ফূৰ্তিয়েই আৰু গৰম বন্ধত, ফুৰিব যাবা নে কৰ'বাত?
ফুৰিব আৰু ক'ত? মামাকৰ ঘৰত যাব নেকি ইহঁতে, কৈ আছে মামাৰ ঘৰত যাম মামা ঘৰত যাম বুলি।
অ', ময়ো তাকে
তাকেই আৰু, আমি আৰু ক'ত ফুৰিব যাম আৰু, খেতি বাতিৰ কাম থাকে নহয়।
অ'। তাৰ মাজতেও ফুৰিব গ'লে ভাল লাগে, সিহঁতৰ এতিয়া মনতটো অলপমান ফুৰালে চুৰালে ভাল হয় ন, সিহতৰ অ
যাম ওচৰতে, এনে সিহঁতে মামা মামকৰ ঘৰত যাব।
অ', মামাকৰ ঘৰত আইতাহত আছে নহয়, মৰম মৰম কৰে নহয়।
তাতে ভাল পায় তাতে, তাতে এ ল'ৰা ছোৱালী ৰে মানে খেলিবলৈ ধেৰ বন্ধু বান্ধৱী, ইয়াতে ইমান নাই, চব ডাঙৰ ডাঙৰ হৈ গ'ল। আৰু বাকী বংশৰ সেইবোৰ, তাতে আৰু সৰু সৰু। মানে ফূুৰ্তি আৰু।
ভালেই দিয়া, আজি আৰু ম তোমাৰো অকমান হেৰি লাগিব আৰু, ল'ৰা ছোৱালী কেইটা লগতে চাই, থাকিব চাই থাকিব পাৰিবা। অ', ভাল লাগিব দিয়া আজি স্কুলৰ পৰা আহিব। কিন্তু সেয়য়া আৰু উৎপাত কৰি থাকে আৰু ল'ৰা ছোৱালী বিলাকে উৎপাত কৰি লোৱাৰ উপায় নাই আৰু। টিভি চি ভি চাব দিব নালাগে বাকী এইবিলাক কিবা কিবি খেলা হেৰিছে অ', ময়ো ফুৰিব যাম বুলি ভাবিছো ৰবা অলপমান ফুৰিব গলে ইহঁতক ওচৰতে লৈ যাও নেকি এই ওচৰৰ পাৰ্ক ওচৰতে আছে ক'ৰবাত যদি পাৰ্ক চাৰ্ক থকা জেগা আ তাতে লৈ যাম।
অ', এই শিৱসাগৰ যাব পাৰা ওচৰতে
অ', ওচৰতে যাব পাৰো অ শিৱসাগৰ ৰংঘৰ কংঘৰ দেখা খাব লাগিব সিহতক সিহঁতে অলপমান জানে ন বেছি গতিকে হেৰি কৰিব গ'লে তেতিয়া আৰু মনটোও ভাল হয়
উ বাকী আৰু তোমাৰ গা চা ভালে আছে।
আছে দিয়া গা চা ভালে আছে পানী চানী বিলাক খাই আছোঁ কেতিয়াবা কি হয় টোপনি নাহে ৰা ৰা অলপমান গৰমত এতিয়া আৰু গাটো আকৌ ল' প্ৰেচাৰ হৈ যায় আকৌ ভালকে পানী চানী খালে ভাল হৈ যায় আৰু দিয়াচোন
উম।
ইমান এ অমান মাংস চাংসও খাব নোৱাৰি নহয়।
অ', ৰাতিপুৱা সোনকালে খোজ চোজ কাঢ়া নে।
অ', কাহো দিয়া সেইটো ওলাই যাও মানে ঘৰ চোতাল সাৰি পেলাই অকমান ইফাল সিফাল কৰ নিচিনা হয় নহয় আৰু বাটৰ ফালে গ সেইফালে সেই চাই ভাল লাগে দিয়া। একদম লাগে কিন্তু আমাৰ ইয়াত এটা অসুবিধাতাত বান্দৰ বিলাক আছে খেতি পথাৰ কৰিলে বিৰাট অসুবিধা মানে এয়া বান্দৰ বিলাকক খেদিবলৈ লাগে ৰাতিপুৱা সময়ত ৰঙালাও চঙালাও বিলাক চুৰ কৰি লৈ গুচি যায়
অ', আমাৰ ফানে নাই বাৰু বান্দৰ থ'বলৈ অসুবিধা নাই বান্দৰ থাকিলে কি কৰিব নোৱাৰি।
নোৱাৰি আৰু ভাত কেৰেলা এইবিলাক খাই পেলাই কলিতে কলিতে খাই পেলাই ইয়া মণি চাৰ এইবিলাক সেইকাৰণে জেং দি পেলাই পুতি পেলাই চাৰিওফালে বেৰা দি পেলাই সেনেকে লগাব লগগীয়া হৈছে তেতিয়াহে ভাল হয় আলু চালু খেতি উম
বাকী অ', বাকী আৰু এই গৰমত আৰু পঁইতা ভাত চইতা ভাত খাই আছা নাই মইতো পইতা ভাতে খাওঁ ৰাতিপুৱা
অ', ময়ো খাও মাজে, মাজে নোখোৱা নহয় বাৰু পঁইতা ভাত খাওঁ।
মই এইকেইদিন বহুত পথাৰত এই মাছ চাছ মাৰিতহে মাছ পাই নহয় বৰষুণৰ বতৰ পথাৰত মাছ চানে তাৰ পিছত মাছ পোৰা আলু পিটিকা সনেকে খাই থাকো আলু পুৰা
অ', অ'।
কেতিয়াবা কণী কণী বইল পিটিকা এনেকে খাওঁ আৰু আলুহ পিটিকা
অ', ঘৰৰে তোমাৰ মুৰ্গী কেইটা আছে নহয়।
অ', মুৰ্গী আছেছে আৰু আৰু
অ', ময়ো সেই কেতিয়াবা অ' গ'লে কেতিয়াবা এনেকে হেৰি কৰি আনো কাকৰ চাকৰ পালে চেকু পুৰা আনি পেলাই পুৰি পেলাই সেনেকে পিটিকি পেলাই খাই ভাল লাগে। নিমখ দি পেলাই পইতা ভাত অকমান পইতা ভাতকিটা খাই বিৰাট ভাল লাগে জানা
প ইতা‌ ভাত বহুত ভাল লাগে উম। আৰু নেমু লাগিছে নেমু চৰ্বতো ঢেৰ খাই আছো গৰমতে
অ', ভালে কৰিছা আমাৰ জোপাতো একদম ঢেৰ নেমু লাগিছে।
উম।
কিন্তু সেয়া কেতিয়াবা এলাহ লাগে আৰু বনাই থাকিবলে। কিন্তু খোৱাটো ভাল দেহৰ কাৰণে এতিয়া ঠাণ্ডাতটো পৰে আৰু চি ভিটামিনটো পায়। বেলেগ বেমাৰ চেমাৰ পতকে নাহে, উম।
খাব এনেও নাখায় ইহঁতে, নেমু চৰ্বত আধা খাব আধা নাখাব। কেতিয়াবা খাব কেতিয়াবা আকৌ নাখায় পেলায়ে দিয়ে মানে।
পেলাই দিয়ে ন, অ', বহুত অসুবিধা মানে। আৰু সিহঁতক মানে সদায়, সদায় সলাই, সলাই দিব লাগে। আজি ধৰি লোৱা বিলাহী আলু তৰকাৰী, কালি আকৌ ওলা কিবা ৰঙালাও বনালা কালিয়া অকনমান মাছৰ সতি, সেনেকে।
এই পুঠি মাছ খাই বৰ ভালপায় সৰু পুঠি মাছ পথাৰৰ পৰা অহা।
অ', অ'।
পুঠি মাছ ভাজি দিলে ভাতকেইটা খাই আৰু আৰু নহ'লে কণী অমলেট।
অ', আমাৰতো আমাৰ ল'ৰাটোও, কণী আমলেটটো খাই বিৰাট ভাল অ', নিমখ দি ভাতকেইটা হ'লেও ভালপায় আৰু আলু পিটিকা যে ইমান ভালপায়। দালি নহ'লেও কথা নাই আৰু এইখিনি খাই বিৰাট ভালপায় আলু ভাজি অ', বিৰাট ভালপায় সৰুতে ল'ৰা ছোৱালীবিলাকে মুঠতে এতিয়া খাই থাকিব পাৰে দিয়াচোন আৰু। দৌৰা, দৌৰি কৰি থাকে সিহতে সেইখিনিয়ে খোৱা সময় ন, অ'। খুব ভালকে খুৱাব লাগে ঘৰৰ এই গৰুজনী গাই- গাখীৰটো ওলাই সিহঁতকে সেইখিনি দিওঁ একাপ, একাপকে সেনেকে খাই আৰু।
আমাৰ গৰু হ'ল আছিলে এতিয়া গাখীৰ চাখীৰ নাইয়ে ৰ'বা এই কাষৰে বৌজনীৰ পৰাই কাপোৰ ব'ব দিছ যে, সেই বৌজনীৰ পৰাই গাখীৰ চাখীৰ লওঁ আৰু। বৌজনীয়ে কেতিয়াবা বেছিকে এই ইহঁতকে মৰমতে বেছিকেও দি যায় পইচা লয়, লয় যদিও মানে কিবা বেছিকে দিয়ে আৰু।
উম, খুৱাবা সিহঁতৰ গাখীৰ চাখীৰ কণী চ
অ', খাব খাব নখোজেই, গাখীৰ ভাল নাপায়। চকলেট, টকলেট খাই ৰা, মইতো নিদিওয়েই চকলেট, টকলেট। খাব, সিহতৰ সেই মামাহঁতে তাৰমানে বহুত মৰম কৰে যে।
মৰম কৰি চকলেট দিয়ে ন! চকলেটক সলনি খেজুৰ চেজুৰ দিবা। উম, খেজুৰ চেজুৰ দিবা আৰু কেক চেক ঘৰতে বনাবা চাউলৰ কেক চেক এনেকে বনাই পেলাই সিহঁতক ময়ো সিহঁতক এনেকে কৰি পেলাই খোৱাও।
কেতিয়াও খাব নিবিচাৰে বৰ দিগদাৰ। এই মেগী চেগী এইবোৰ আমাৰ ঘৰত নাছিলে মই নোখোৱা এইবোৰ চব মামাকৰ ঘৰত গৈ শিক কি আহে মেগী চাওমিন খাব তাৰপিছত অ', এই গৰমৰ বন্ধত যাব নহয় খাব। আহি আকৌ মই খুজি থাকিব এইবোৰ খাওঁ, এইবোৰ খাওঁ।
অ', সেইটো বেয়া অভ্যাসতো শিকিলে অঁতৰাব বিৰাট দিগদাৰ।
অ', সিহঁৰ লৰা ছোৱালীকিটাক খোৱাই মামাকৰ ল'ৰা, মই কওঁ মামাক মই কওঁ আৰু ভাইটিকো এতিয়া কিয় খুৱাই থাকা বাৰু এইবোৰ! নালাগে, খোৱাব সি আৰু কয় খাওঁক দে, খাওঁক দে এনেকে কয় আৰু। দিয়া হ'ব, এই মোৰ এটা হেৰি ফোন আহি আছে দিয়া ৰাখিছোঁ।
অ', দিয়া, দিয়া অ', অ'।